কি কৰিছা?
এ এনে ৰখি আছো তুমি
মই এনেই বহি আছোঁ।
বাকী ভাত পানী খালা অ একেলগে কৈছোঁ।
কিহে খালা নাই পিছে
নাই নাই আমাৰ দেৰি হয় মা এটা মানত বনাবলৈ যাইহে তোমালোকে খালা
নাই নাই মই এফালে গৈছিলো এতিয়া আহি পাইছোহিহে ত অকণমান বহিছো আৰু
অ, অ, এ মোৰ পাৰ্চেল এটা আহিব মানে সেইটো কাৰণে ৰখি আছো মই বোলো আহক লৈ কৰি লৈ একেবাৰে ভিতৰলৈ যাম আৰু
অ ভালে কৰিছা এতিয়া এতিয়া তেনেকে মা ঘৰত কোনোবা আছে নে নাই অকলে আছা
নাই ফা পাপা আছে তাৰ পিছত মই আছো বাকী মা নাই মা বেংকলে গৈছে।
অঁ, অঁ,
তোমালোকৰ কোন আছে?
মই যে অকলে আছো মোৰ ভাগিনজনী আছে আৰু
অ, অ,
উম তাকে ভাবিলোঁ কল এটা কৰো বহুত দিন কল কৰা নাই খবৰ খাতি লওঁ
তাকে হে অ বহুত দিন কথা পতা নাই।
অ ভালে আছা।
ভালে ভালে তোমালোকৰ ভালে
উম ভালেই দিয়া এতিয়া ক'ত পঢ়িম বুলি ভাবিছা
মই দৰঙত ললো কালি কালি নহয় পৰহি ছৰি পঢ়ি ললো অ তুমি
মই তোমাৰ এই গড়গাঁওখনতে ল'লো-
কি হল ল'লে নগাঁওখননত- অ আচ্ছা আহ গড়গাঁও আহ-
অ কিহত ললা তুমি-
মই কেমেষ্ট্ৰিত ল'লো মেজৰ
আচ্ছা আচ্ছা
মাইনৰ ফিজিক্সত লৈ ললো আৰু মানে ইমান দিগদাৰ হৈছিলে নহয় মোৰ জেনেৰেল ন কাষ্টটো মানে ৰিজাৰ্ভৰ কাৰণে চিট আছিলে কিন্তু আনৰিজাৰ্ভৰ কাৰণে চিট ছিটে নাছিলে দেন ফাইনেলি ই ডব্লিউ এছখনন আছিল কাৰণে বচাই দিলে আৰু সেইখনত মানে সেইখন আছ কাৰণেহে ছিট পালো মই এনে নাপালো হয় কেমেস্ত্ৰীত
অঁ তেনেকুৱা কথা লাগে দেই এডমিচনৰ কামত ঢেৰবোৰ ডকুমেন্টচ লাগে।
ধেইৰ ডকুমেন্ট লাগে মই যে ভগৱান পাঁচশৰ ওপৰতো মই হেৰিয়ে জেৰক্সে কিন্তু লগা নাই ইমান খিনি ষ্টিল ইমান কৰিলোঁ মই
অঁ, এই তোমাৰ আজিকালি চব ফোনতে ডকুমেণ্ট বিলাক উলিয়াই লাব পাৰে যে অকমান সেইকাৰণে অসুবিধাও হয় বাৰু দেই।
সুবিধা হয়ঁ অ ফোন বিলাকক।
উ উমঁ ফোনটো হোৱাৰ পৰা মানে বহুত সুবিধা হয় তোমাৰ- কিছুমান কাম দোকানলৈ নগলেও হয় অনলাইনতে নিজে ঘৰতে বহি কৰি ল'ব পৰা হয় ন।
অঁ আৰু কিবা ডকুমেণ্ট আনিলেও ফোনতে ধৰ আজিকালি দি দিব পাৰে সেইটো এটা- এ সুবি সুবিধা হৈ যায়।
উমঁ তোমাৰ এই কিবা মাৰিদিক। কেলৌ আজিকালি ৰিপৰ্ট চিপৰ্ট হ'লেও আজিকালি ফোনতে চাব পৰা হয়ঁ। কোনতো হব সুবিধা হৈছে দিয়া বহুত সুবিধা হৈছে।
এ বহুত সুবিধা হৈছে দে সেইটো কাৰণে গ্ৰেটফুল হ'ব লাগিব আৰু আমাৰ জেনেৰেশ্যনতটো।
উমঁ ত' মানে আজিকালিচোন ক্লাছ- নাইন টেনত ফোন মানে নহ'লে নহয়চোন স্পকিং ইংলিছতো তোমাৰ ফোনতে কৰা হয়।
সেইটোৱে অ আজিকালি ফোন লাগেই আৰু মানে চব কাম ফোনতে কৰা হৈছে।
উমঁ কিবা একদম এচেঞ্চিয়েল পাৰ্ট নিচিনাই হৈ গৈছে ফোনটো।
অঁ ফোন টো মানে নহ'লে এতিয়া নোৱাৰাই হৈছে আৰু পঢ়া শুনা মানে ষ্টুডেন্টছ বিলাকৰ কাৰণে বিশেষ- সে বহুত বেছি হেল্পফুল হয়।
তোমাৰ কিবা এটা যদি নোটছ মানে উলিয়াবলৈও হয় আজিকালি গুগুলত চাৰ্চ কৰিলে নালাগে চেট জিবি দি-
চেট জিবি দা সেইটোৱে ইমান ভাবি থাকিব নালাগে মাথা খটুৱাব নালাগে আৰু ডাইৰেক্ট চাৰ্চ মাৰ ওলাই যাব আৰু আন-
উমঁ সেই তাকে বহুত সুবিধা হয় এইবিলাক। ভালকে ইউজ কৰিলে ভাল আৰু বেয়াকে ইউজ- সলো ক'ত আৰু কিছুমান ষ্টুেদেটে আকৌ ফোন লৈ পিনে তোমাৰ গেমহে খেলি থাকে।
সেইটয়ে সেইবিলাক ষ্টুডেণ্টৰ বেয়া এই সিদিনাখন আমি এডমিশন লবলৈ যাওঁতে অ ভগৱান নাম মাতি আছে। পোৱালিটোয়ে গেমে খেলি আছে তাৰপিছত- ছাৰজনে কৈছে তুমি গেমতটো অকণমান তলত থোৱা আৰু তুমি এতিয়া এডমিশ্যনটো লৈ লোৱা বত- তোমাৰ ভাইটি গোটেই লাইভ আছে তুমি খেলিব পাৰিবা।
সুহহহ বেচেৰা সেইটোৱে এইটো এইটো। খেলি খেলি খেলি খেলি কিবা একদম এডিক্টেড নিচিনা হৈ গৈছে আৰু।
এডিক্টেড নিচিনা হৈ গৈছে অঁ সেইটয়ে।
এই আজিকালি সৰুতেই তোমাক মানে ল'ৰা ছোৱালীবিলাকে দি দিয়ে নাই মাক দেউতাকে দি দিয়ে আৰু ল'ৰা ছোৱালীক ফোন।
সেইকাৰণে মানে বেছি আৰু।
সৰু পৰা পাই গৈছে ন এতিয়া মোৰ ভন্টি হত। তেও পাই গৈছে সৰুৰ পৰাই সিহঁতে মানে এতিয়া, সেইটো মানে সিহঁৰ এটা হেবিট হৈ গ'ল আৰু যে অঁ। ফোন লাগিব ভাত খাওঁতেও ফোন লাগিব। কিবা ক'বালৈ গ'লেও ফোন লাগিব, মাকহতে মানে ফোনটো দি পেলাই বিজি কৰি ৰাখে আৰু পোৱালিটো।
অঁ সেই তোমাৰ একচুৱেলি মাক দেউতাকে দিয়ে, দিলে কাৰণে আজিকালি তাহাতি ইউজ কৰিব পাৰে।
নহলেনো ক'ত আৰু আমিচোন ফোন নোহোৱাকে ডাঙৰ হলোঁ, কবলৈ গ'লে এই-
সেইটোয়ে ফোনটো আমি কিমান ডাঙৰতহে ফোন পাইছোঁ এতিয়া।
ওহো আজিকালি, ক্লাছ এ তোমাৰ। ফ'ৰ ফাইভ মানৰ পৰা পোৱালি পোৱালীবিলাকতে আইফোন দি দিয়ে অও'।
দি দিয়ে অও আজিকালি বাপৰে আমাৰ ইয়াতো তেনেকুৱা নহয়, বাহিৰৰ দেশতো পোৱালি জন্ম হোৱা পৰাই তেনেকে- ফোন দিয়ে দিয়ে।
ওহোহ আমাৰ যেনিবা অকমান ডাঙৰ হোৱা পাছত পায় আৰু।
আমাৰ অ, এতিয়া কিন্তু আমাৰ ইয়াতো পাইছে দেই, পোৱালী বিলাকে বহুত মানে সৰু সৰু পোৱালি দি দিছে ফোনএকে সৰুৰ পৰা। মইতো ভাবিছো ভাই, আমাৰ ইমান বয়সততো আমি ফোন কি বস্তু সেইটোৱেই নাজানিছিলো।
অহ, আমাৰ বাহতিও এই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছতহে ফোন পাইছে। আৰু তেতিয়া মানে তোমাৰ কি আৰু, অনলাইনত ইমান একো কাম নাথাকে, আজিকালিচোন চব তোমাৰ অনলাইনে এতিয়া। আমিওচোন কলেজ বিলাকত এপ্লাই কৰোঁতে, চামাৰ্চতে কৰিবলৈ হ'লেও চোন ফোনতে কৰিছোঁ বা অনলাইনতে চব কৰা হয় নাই, সেইকাৰণে ফোনটো লাগে আৰু।
সেইটোৱে, মানে জেনেৰেচনৱাইজ না, এতিয়া যোনটো জেনেৰেচনত যি চলি আছে, এতিয়া আগৰ জেনেৰেচনত তেনেকে নচলিছিলে ফোনটো, বাট এতিয়া জেনেৰেশ্যনত তোমাৰ ফোন নহ'লে নহ'ব।
আমাৰ, এতিয়া এইটো জেনেৰেশ্যনত তোমাৰ আইফোনটো পুৰা চলিছে আৰু আগতেটো চেমচাঙে চলি গৈছিলে।
অ', এতিয়া আইফোনে চলিছে আৰু মই কিন্তু আইফোন টো ইমানো ভাল নাপাওঁ, বিকজ ইমান তাত ত' মানে এইটো তোমাৰ, ৱাৰ্মটো বহুত বেছি হয়। চাবাচোন, মই নাজানো কিয় মানুহে ভাল পায়।
এই এনেই, শ্ব' দেখাবৰ নিচিনা হয় আৰু।
জাষ্ট এটা হাইপৰ কাৰণে মানে হয় আৰু আজিকালি কি চাবা নাই, টমটমৱালা এটা তাতো আইফোন থাকে।
অ', তোমাৰ মানে এইটো মানে, থাকিবই লাগিব নিচিনাকে কৰি দিছে আৰু আইফোনটো। কিছুমান এতিয়া ল'ৰা ছোৱালী এইটো আইফোন, মাক বাপেকক একদম দাবী কৰে নহয়, লাগিবই বুলি।
লাগিব, এই ইভেন, মোৰ কাজিন জনীয়ে তেনেকা কৰি আছে, একদম আইফোন লাগিবই মানে, নহ'লে ফোনে নলয়।
সেনেকুৱা কৰিলে বেয়া আৰু মাক বাপেকেও সেইটো বস্তু আগতেই বুজাব লাগিছিলে। সিহঁতে মাক বাপেকে অলপ, ঢিলা কৰি দিছে কাৰণে সিহঁতি ইমান দাবী কৰিব পাৰিছে আজি।
আজিকালি পোৱালী বিলাকক তেনেকে নামাৰে, আমি যেনেকে মাৰ চাৰ খাইছিলোঁ, কৰিছিলোঁ। সিহঁতৰ মানে যি লাগে বুলি কয়, সেইটোকে দিছে ন' সেইকাৰণ
তাকে। অ', এই আজিকালি স্কুলতো গালি পাৰিব নোৱাৰে নহয়। স্কুলত তোমালোকে টিচাৰ বিলাকে যদি, ষ্টুডেন্ট বিলাকক অকমান কিবা ঘৰত আহি কৈ দিয়ে তেতিয়া, আকৌ গাৰ্জেনসোপা উৰি যায় আজি-আজি আজিকালি মানে। এই, তোমাৰ ভিডিঅ' কৰি পিনে তাৰ পিছত পেজ বিলাকত দি দিয়ে।
সেইটোৱে আজিকালি মানে তেনেকুৱাই, একো এটা ষ্টুডেণ্টক একো ক'ব নোৱাৰা হৈছে মানে তোমাৰ, একে পুৰা, কেনেকুৱা কেচ হৈ যায়।
উম, আমাৰ-আমাৰ দিনত আকৌ আমাক যদি গালি পাৰে একদম উম, মেডাম মাহঁতে গৈ আৰু লগাই থৈ আহিব, দুু কুপ, মান দি দিব বুলি বেছিকে।
মাহঁতে, মাহঁতে গৈ পেলাই টিচাৰ্চ খিনিকহে কয়, মাৰিবচোন মাৰিব একদম খুব পিটিব, এনেকে কয়। আৰু আজিকালি ষ্টুডেন্ট বিলাক কেনেকুৱা?
আজিকালি ষ্টুডেন্টক হাত লগাব নোৱাৰে মানে কমপ্লেইন আহি যাব।
আগতে আমি ফ্ৰেণ্ডছ বিলাকে মাৰিলে পিটিলেও আমাৰ ধৰ একো কমপ্লেইন নাযায় ঘৰলে। আজিকালি কোনোবা এটাই একচাট মাৰা লগে-লগে পেৰেণ্টছ ডে পিছদিনা গৈ কমপ্লেয়েন দিয়েই দিব নহয় একে চেকচন চেনজ কৰি দিয়ক, মাৰিছে কিবাহে হৈছে।
উম, অ' আজিকালি ষ্টুডেন্ট বিলাকৰ মাজত কাজিয়াও খুব হয় পায়।
খুব হয়, খুব হয় বহুত কাজিয়া হয় একেবাৰে। মোৰ নিজৰ ভণ্টি আছে নহয় জানোৱেই তাই। তেনেকুৱা পুৰা কাজিয়া।
উমঁ' ষ্টুডেন্ট বিলাক কি হৈছে জানো আজিকালি। এই তোমাৰ এই ফোন পোৱা বা বেছি হৈছে আৰু তোমাৰ বাইক স্কুটি ল'ৰাবোৰ।
অঁ' সেইকাৰণে বেছি আৰু কিমান এক্স এক্সিডেণ্ট কিমান এক্সিডেণ্ট হৈছে।
সেয়াই, এই ৰিচেণ্ট কোনোবা এগৰাকী সোণাৰী ঢুকাইছে এতিয়া।
অঁ' মই গম নাপাও বাৰু দেই, ইয়াতেও এটা ক্লাছ টেনৰ ল'ৰা ঢুকাইছে। ক্লাছ নাইনৰ ল'ৰা এটা ঢুকাইছে, চ'ব নিজৰ উৎপাতৰ কাৰণে ঢুকাইছে।
এই মাক বাপেক বিলাকে ইমান কষ্ট কৰি তোমাৰ বাইকবিলাক কিনি দিয়ে আৰু সিহঁতে সেইবিলাকহে কৰেগে।
সেই কাৰণেতো ল'ৰাবলাকক কিবা বস্তু দিবলৈ ভয় লাগে। ইমান উৎপাতকে চলাই মানে। আৰু তুমি ৰাস্তাত গৈ থাকিবা নহয় এনেকা স্পীডত লৈ যাব মানে তোমাক মহতিয়াই থৈ গুচি যাব সিহঁতে সেনেকা।
আজিকালি ষ্টুডেন্ট বিলাক আজিকালি ষ্টুডেন্ট বিলাকে টিচাৰ বিলাকক দেখিলেও নমাতে নহয়। আগতে আমি কৰ'বাত গ'লে ৰখি মেলি ধুনীয়াকে কে মেডাম ছাৰ কেনিবা যায় নে এনেকে সুধো। আজিকালি ল'ৰা ছোৱালীবোলে নাচায় নেমাতেই।
আৰু আজিকালি চো, ল'ৰা ছোৱালী বিলাকে মানে চিনিয়ৰচ বিলাককো ৰেছপেক্ট নিদিয়ে চাবাচোন। আমি যেনেকে নিজৰ চিনিয়ৰবিলাকক ৰেচপেক্ট দিছিলোঁ। সিহঁত সিখিনিয়ে কিন্তু নিদিয়ে।
অঁ' মই পাইছো আমাৰ ষ্টুডেন্ট খিনিয়ে এতিয়া কেনেকুৱা হৈ গৈছে। আমিতো বাৰু ওলাই আহিলো সেইখন কলেজ আৰু স্কুলৰ পৰা। দেখিলেও নাচাই, চাবতো নালাগে একলিষ্ট অলপ ৰেচপেক্ট দিব লাগে, ছাইড কাটি হ'লেও দিব লাগে।
সেইটয়ে, আজিকালি মানে সেইবিলাক মানে যিমান ফোন পাইছে সিহঁতে সিমান সিহঁতৰ মানে চিভিল চেন্স বস গুচি গৈছেগে আৰু একদম আৰু নিজৰটোহে নিজৰটো।
অঁ' এই জেনেৰেছন টো বহুত কিবাহে হৈ গৈছে এতিয়া।
কিবা হৈ গৈছে এতিয়া আমাৰ এনেকাতে ইমান এনেকা হেৰি হৈ আছে। এতিয়া যোনখিনি নতুন কে আকৌ আহি আছে সিহঁতেতো আৰু হ'বলৈ ন' তেনেকুৱা।
উমঁ' সিহঁত আৰু বেছিয়ে আপগ্ৰেড হ'বগে।
উমঁ' সিহঁতৰটো আৰু ইহঁতো অকনমান যেন তেন কন্ট্ৰলতে আছে বাকী কেইটাতো সিহঁতে একো কথাই নুশুনিব।
থাকেহে, এই এইবিলাক সৰুতে ফোন দি দিয়ে আৰু সেইকাৰণে বেয়া হৈ যায়। আজিকালি ফোনৰ ইউজটো কিমান মানে বেছি আৰু। স্তুদেন্ত বিলাক।
সেইতোৱে মানে। মানে এইটোয়ে চবতে মানে ভালো আছে বেয়াও আছে। যোনবিলাকে ভালকে ভালৰ কাৰণেই ইউজ কৰিছে সেইটো ভালেই। যোনবিলাকে বেয়াৰ কাৰণে ইউজ কৰিছে সিহঁতে অকণমান হেৰি কৰিব লাগে আৰু।
উমঁ' আজিকালি টিউচন বিলাকলৈও ফোন লৈ যায় নহয় আৰু টিচাৰ বিলাকেও নিবলৈ আন দিয়ে বোলে। পাৰ্মিশন দিয়ে। মোৰ ভাগিন এটাই এনেকে লৈছিলে।
কিছুমানটো হেৰিয়ে এনেকুৱা তোমাৰ হেৰি কৰিলে টিউচন কৰিলে মানে হেৰিকে দিয়ে।
উমঁ' পিডিএফ বিলাক দি দিয়ে আৰু টিউচন কৰাইছে নহয়, এইবোৰ টিউচনতে লিখাই দিব লাগে। আকৌ পিডিএফ গ্ৰুপত দিব নালাগে নহয়। সেইটো ফোন ইউজ কুৰে দি লিখিব, ফোন ইউজ কৰা মানে সিহঁতে আৰু বেলেগ কিবাহে কৰা আৰু। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল। হেল্ল। ঠিক আছে নহলে, ৰাখিছোঁ দিয়া। হেল্ল।